অ, হেল্লো',
ন কৈছে আপুনি?
হয় শুনা পাইছো আপুনি শুনা পাইছেনে?
অ পাইছো-পাইছো আপুনি কি কৰিছে এতিয়া?
অ, এতিয়া মই
আপোনাৰ নেটটো নাই অলপ আপুনি অলপ বেলেগত যাব নেকি? না পোৱা নাই আপোনাৰ আপোনাৰ নেতটো নাই হেল্ল',
অ', অ', হেল্ল', -হেল্ল',
অ, আপোনাৰ নেতটো টো নাছিলে কোনে কইছে।
অ', অ', কওকচোন। এতিয়া শুনা পাইছে হয় এতিয়া মই এনেই বহি আছো।
অ, আপনি
উম, আহ চাহ খালো এতিয়া অলপ দেৰি হ'ল অ, চ এটা মানতে খালো এতিয়া যিহেতু ৰাতি অলপ ভাত খাবই হ'ব আৰু।
হ'ব।
হয় - হয়।
অ', অ', অ', শুনা পাইছে।
হয় এই শুনা পাইছো কওকচোন।
অ, এ হে আপুনি যেতু গৰম ন। কি কৰিছে এতিয়া আপুনি এনেই বটা চটা আছে নাই আপোনাৰ ছাইডত।
এতিয়াটো বতাহ নাই অলপ গৰমে বহুত সবক গ আছে মানে বতাহ নাই।
যাবে।
উম।
অ, আপোনাৰ লগত দেখি আছে নেকি কেনেকে পৰিৱেশ।
নাই আমাৰ দেখি বতাহো নাই বহুত গৰম আছে মানে।
হয় হয় হয়। অ, হয় শুনা পাইছোঁ হয়। কওকচোন আপুনি কিয় ফোন কৰিছিলে কিবা কথা পাৰিব।
অ আপোনাক কুৱেচন শুধিবলে। উম আপুনি অলপ ব্যৱসায়ৰ বাবে অলপ কৈ দিব পাৰিব নিকি?
অ পাৰিম নিশ্চয়। অ। ব্যৱসায় বুলি আহ এটাস্তস মানে। ফলত যেনেহেন আগতেটো আমাৰ পইচা নাছিলে এতিয়া মানে পইচা নাথাকিলে মানে আমাৰ যিটো নেকি আহ ব্যৱসায় সেই ব্যৱসায়টো আহ কৰা গৈছিলে। তেনেহেন ব্যৱসায় কৰা গৈছিল বা ফনি পোৱা গৈছিল। আৰু লাহে - লাহে আহ পুইচাৰ য নিকি পইচা ওলোৱাৰ পইচা ওলোৱাৰ লগে - লগে আমি মানে পইচাৰে ব্যৱসায় কৰা গৈছে আৰু।
এতিয়া আমি ব্যৱসায় বুলি ক'লে মানে আমি বিভিন্ন বস্তুৰে আমি ব্যৱসায় কৰিব পাৰো যেনেহেন আন আহ। গছ- গছনি, ব্যৱসায় বা ধানৰ ব্যৱসায় বা আহ আন খা শাক- পাচলি বা অ জীৱ -জন্তুৰ ব্যৱসায় কৰিব পাৰোঁ আৰু ন। আ ঠিক তেনেদৰে আমি যি তে নেকি ব্যৱসায় বুলি কোৱাৰ লগ ব্যৱসায় বুলি কোৱাৰ লগে - লগে এ আমাৰ যিটো নেকি ব্যৱসায় পৰা আহ যা নেকি বেপাৰ কৰা মানুহবিলাকে সেই মানে উম লাভ বিচাৰি আৰু বেপাৰৰ লৈ আহ এতিয়া বি কৰিলে এইটো আমাক লাভ লাগিবই। এ টকা, দুই টকা লাভ বিচাৰি কেনে ব্যৱসায় কৰা যায় আৰু। আৰু সেই লাপেৰে মানে আমাৰ যিটো নেকি ঘৰখন চ
উহো
আহ যেনেহেন আমি যদি এটা বস্তুটো অ এ হাজাৰ টকাত কিনি আনো আৰু সেই বস্তুৰে মানে যদি আমি পোন্ধৰশ টকাত বিক্ৰী কৰিব পাৰোঁ। তেতিয়া আমাৰ মানে পাঁচশ টকা লাভ হয়, ঠিক তেনেদৰে আৰু ন।
অ।
এতিয়া আহ হয় এতিয়া যিটো নেকি আমাৰ ব্যৱসায়ত আমাৰ শাক-পাচলি বিক্ৰী কৰিব পাৰোঁ, অ সেই শাক- পাচলিত বিক্ৰী কৰা টাইমত আমাৰ মানে কেতিয়াবা লাভো হয় বা কেতিয়াবা লোকচানো যায় আৰু ন। অ ঠিক তেনেদৰে ব্যৱসায়ত তা আমি আহ কেতিয়া কিয় হৈ ধৰিব নোৱাৰোঁ যেনেহেন শাক-পাচলিৰ দ্বাৰা যে ক'লে মানে যিতিয়া নেকি আমি শাক-পাচলি ব্যৱসায় কৰিব বা বেপাৰ কৰিবলৈ আনো সেই শাক- পাচলি পাৰ কৰিবলৈ আনাতে আহ যদিহে মানে শাক-পাচলি বিলাক পচি যায়, পচি গলে মানে আমি সেইটোতো বিক্ৰী কৰিব নোৱাৰো ন।
অ ন আৰু।
তেতিয়া মানে মানে যিটো কি ব্যৱসায় কৰা তাৰ মানে আমাৰ লোকচান হৈ যায় আৰু পইচা মাখা এনে যাৱা হেন হয় আৰু ন।
ঠিক তেনে ৰে ঠিক তেনেদৰে ঠিক তেনেদৰে আমি ব্যৱসায় কৰিলে মানে কেতিয়াবা লল লোকচানো হয় কেতিয়াবা লাভো হয় সেনে সেনেধৰণে আৰু। ঠিক তেনেকে আমি ব্যৱসায় বুলি ক'লে মানে আমাৰ আ আৰু যিটো নেকি মোবাইল গাড়ী বা যাই আৰু আৰু গৰু গৰু ছাগলী এ চৰাই বা গাহৰি সেইবিলাক মানে ব্যৱসায় কৰা যায় আৰু ন, আহ যেনেহেন আমাৰ গৰু গৰুৰ দ্বাৰা আমি বহুত পাও যেনে হেন গৰুৰ গাখীৰটো আমি ব্যৱসায় কৰিব পাৰোঁ। বা গৰুৰ আহ গৰুৰ গাখীৰৰে আমি পনিৰ এই দৈ গাখীৰ বা আন মিষ্ট টি ক্ৰীম সেইবিলাক মানে বনাই কেনে ব্যৱসায় কৰিব পাৰোঁ আৰু ন, অ ঠিক তেনেদৰে
আমি যেনেহন আ যা অ কি কয় এইটো গছ গছনি খোজি কৰিব পাৰোঁ তেন্ত আমি আন আহ যিকোনো বস্তু আমি ব্যৱসায় কৰিব পাৰোঁ সেই ব্যয়ৱসায় কৰা বস্তুবিলাক আমি প্ৰকৃতিৰ যিকোনো বস্তুকে আমি আহ যা ব্যয়ৱসায় কৰিব পাৰা। সেই বস্তু বিলাক আমি বেপাৰ কৰিব পাৰোঁ আৰু ন।
অ হয়।
হয় আহ ঠিক তেনেদৰে আমি ব্যৱসায় কৰি মানে আমাৰ যিটো নেকি। আহ লাভ বিচৰা যায় বা। অ কেনেকে এটা বস্তুতো অ যেন বহু মূল্য অ জনক বস্তু বনাই। কিনে আমি বহু লাভ কৰিব পাৰোঁ বা তাৰ যিটো নেকি মূল্যটো বাঢ়াব পাৰোঁ। সেনেহেন ধ চিন্তা ধাৰা ৰাখি কিনে এজন বেপাৰীয়ে মানে বেপাৰ কৰা যায় আৰু। আহ সেইবিলাকে আমি ব্যয়ৱসায় কৰে মানে আমাৰ বিভিন্ন প্ৰকাৰৰ ব্যৱসায় আছে। এতিয়া আপুনিও আহ যিটো নেকি ব্যৱসায়ৰ বিষয়ে অলপ কৈ দিব পাৰিব নেকি?
অ'
উম
এয়া ব্যৱহাৰ কৰেতো বহুত ধৰণৰ ব্যৱহাৰ কৰিব পাৰো আমি যেনে- খেতি কৰিও আমি মানে ব্যৱহাৰ কৰিব পাৰো আৰু না। ধান খেতিৰো বিষয়ে অলপ ধান খেতিটো কেনেকা হয় কেনেকৈ মানে খেতি- কৰি কিনে বেচিব পাৰিম। অ ধান খেতি কৰি- ধান খেতি কৰিবলৈতো আমাৰ মাটিতো প্ৰয়োজন হ'ব ন। মাটিৰ নহলেটো ধানটো নহ'ব আমাৰ।
হয় হয়।
এয়া হয় যেতিয়া আমি সে- যিখিনি ধান ৰুম ন সেই ধানখিনিৰ বাবে- আমাক কঠীয়া লাগিব। যেনে কঠিয়া আমি মানে- বিধানটো মানে বজাৰৰ পৰা কিনি আনিব লাগিব আৰু ফাৰ্ষ্টতে। তাৰপিছত আনি কিনে সেইটো পানীত ভিজাই থব লাগিব বস্তাত সোমাই কিনে। তাৰপিছত এইটো দচ- পানীত থৈ দি কিনে মানে, উঠাই কিনে মাটিত থ'ব লাগিব। মাটিত থোৱাৰ পাছত এইটো এসপ্তাহ মান থৈ দিয়াৰ পাছত এইটো গাজা ওলাব যেতিয়া তেতিয়া মানে আমি পথাৰখনত ভালদৰে হাল বৈ কিনে মানে সেইখিনি মানে দি ধানটো মানে আমি ছটিয়াই দিব লাগিব আৰু। সমান কৰি কিনে, তাতে হাল বাই কিনে। সেইখিনি কঠীয়া ডাঙৰ হয়, উম, কঠীয়া- কঠীয়া খিনিও আমি মানে মুঠা চিষ্টেমত মানে ব্যৱসায় কৰিব পাৰিম, সেইটোও মানে আমি বেচিব পাৰিম আৰু। কঠিয়া খিনি।
হয়-হয়।
কিছুমানক লগা হয় ন, যেতিয়া এতিয়া মানে কম পৰি গ'লে সেইখিনি কঠিয়া কিনিব পাৰিব মানে।
হয়।
তাৰপিছত-তাৰপিছত আমি সেইখিনি যেতিয়া কঠিয়া আনি মানে মুঠা চিষ্টেমত বান্ধি থ'ম ন তেতিয়া, মানে পথাৰখনত আৰু এইবাৰ হাল বাই কিনে মানে সেইখিনি
হয়।
কঠিয়াখিনি, সেইখিনি কঠিয়া ৰোৱাৰ পাছত তাৰমানে
উম।
দিয়াৰ পাছত আমি কেইদিনমান থাকি কিনে তাতে পানী দিব লাগিব আৰু পানী দি কিনে সাৰো দিব লাগিব, তেতিয়া কামখিনি ভাল হয়।
উম, উম।
দুই তিনি মাহ হোৱাৰ পাছত ৰুই কিনে ধান ছেভেনতি পাৰচেণ্ট বা এইটতি পাৰ্চেন্ট তেতিয়া আমি মেচিনে বা কাচৰে কাটিব লাগিব আমাক ভালদৰে
হয়-হয়।
এতিয়াতো বহু মেচিন আছে, যা কাতে মানে কাটি কিনে মৰনা মাৰে দিব পাৰে আৰু ন, বহুত মেচিন আছে এনেকা, তাৰপিছত তেতিয়া আমি কাচিৰে কাটিলে মানে ট্ৰেক্টৰ বা ঠেলা দিয়ে ঘৰত লৈ আহিব লাগিব।
ঘৰত লৈ আহিছিলে মানে মৰণা মাৰিব লাগিব আৰু না। ধানটো এক্সট্ৰা কৰিব লাগিব আৰু এক্সট্ৰা কৰিব লাগিব। সেইখিনি ধান যোনখিনি মানে ধান আমি এক্সট্ৰা কৰিছিলোঁ ন, সেইখিনি ধান মানে আমি বস্তাত ভৰাই কিনে মানে, বজাৰত লৈ যাই কিনে বেচিব পাৰে।
হয়।
অ', বেছি বেছিকে মানে টকা উপাৰ্জন কৰিব পাৰি মানে ন। তাৰপিছত আছে সেইফালে ধানটো আমি মানে মিলত লৈ যাই কিনে সেইখিনি আমি মানে বেচিব পাৰিম আৰু ন।
হয়।
আৰু তাৰওপৰত চাউলও লাগিব ন, চাউলটো আমি বেচিব পাৰিম। বা ঘৰত খাব পাৰিম আৰু ন। অ', তাৰ পিছত যোনটো মল আছে ন, সেইখিনি মানে ছাগলীকো দি কিনে গৰু ডাঙৰ কৰি কিনে বা গাহৰি ডাঙৰ কৰি কিনে গাহৰিটো আমি মানে বেছি বেছি কিনে মানে টকা উপাৰ্জন কৰিব পাৰিম সেনেকুৱা। উম, তাৰ পিছত যোনখিনি মানে খেৰ হৈছিল না
হম।
অ', সেইখিনি খেৰত মানে বেচি দিব পাৰিম আৰু ন। সেইখিনি পইচা উপাৰ্জন কৰিব পাৰি, তেনেকুৱা। তাৰপিছত আমি, নে নেবেচিলে মানে সেইখিনি খেৰ মানে ভালদৰে চফা কৰি কিনে ওপ চকুত দি কিনে তাতে মানে অ মাছৰুমৰ খেতি কৰিব পাৰিম এতিয়াতো আ মাছৰুমটো মানে বহু মানে টকাৰ মানে মূল্যবান আৰু ন।
মূল্যবান হয়।
হয়। পাছত সেইখিনি মানে চতিয়াম মানে কি কয় এটো মাছৰুমটো ডাঙৰ হব ন তেতিয়া আনি ভালদৰে চাফা কৰি চিঙি কিনে মানে বজাৰত লৈ যাই কিনে বেচিব পাৰিম।
হয়।
তাৰপিছত আমি এই খিনি মানে বেচি কিনে যি টকা সেইখিনি আমি মানে ঘৰ চলাব পাৰিম আৰু হয় নাই।
হয়।
অ এইখিনে ক'ব বিচাৰো আৰু মই।
হয়, এতিয়া আপোনাৰ আমাৰ টো হয়, যিটো নেকি আপুনি যি কথা ক'লে সেইবিলাক মানে সচা কথা বা আমি ধান বিলাক বিক্ৰী কৰি আমি ব্যৱসায় কৰিব পাৰো। এতিয়া পা আমাৰ যিটো নেকি আহ সময়ো শেষ হ'ল। আপোনাৰ লগত কথা পাতি কিনে বহুত ভাল লাগে। ধন্যবাদ থাকিলে আপোনালৈ।
অ ধন্যবাদ আপোনালৈ।